হেল্ল'
কি কৰিছা?
আহ আছো তই কি কৰিছ?
আছো এনে ৰ মানে বহুত দিন খবৰ খাতি লোৱা নাই বোলো সেইকাৰণে খবৰ খাতি এটা ললো ভালেনে?
অ', আছো আছো তোৰ ভাল।
উম ভাল ভাল ঘৰতে নে এতিয়া
অ', ঘৰতে আছো তই ক'ত আছ
ময়ো ঘৰতে আহিলো দে এহ মই মানে অ', মোৰ মানে কথা এটা মনত বহুত চলি আছিল হা
অ', ভালে কৰিলি, ময়ো এনে ফ্ৰী কচোন কি কথা?
অ', মানে তই কেতিয়াবা এইটো ভাবিছ নে মানে ধৰ সময় মানে এনেকুৱা বস্তু নে যিটো আমি কিমান চেষ্টা কৰিলেও ধৰি ৰাখিব নোৱাৰো
হয় দে বহুত ভাল কথা এক্দম সঁচা কথা দেই সময় মানে যেন শাকৰ মুঠিত পানী ধৰিব খুজিলেও সৰকি যায় তেনেকুৱা
উম ময়ো এইটো বেছি অনুভৱ মই সেইটো বেছি অনুভৱ কৰো মানে এতিয়া আগতে যেন অ', দিনবোৰ দীঘল আছিল কিন্তু এতিয়া মানে দিনবোৰ এটা এটা দিন চকুৰ পলকতে কেতিয়া শেষ হৈ যায় ধৰিবই নোৱাৰি
অ', - অ', হয় আৰু সেইটোৱে আছে আৰু আটাইতকৈ আচৰিত কথা কি জাননে? আমি একো ডাঙৰ কাম নকৰিলেও দিনটো শেষ হৈ যায় যেন সময় নিজে নিজে দৌৰি যায় এনেকুৱা লাগে
অ', সেইটো ঠিক কৈছ দেই মানে কেতিয়াবা ময়ো ভাবো মাত মাত্ৰ অলপ সময় ফোন চাম বুলি আহো বহো, ধৰ আজিকালিটো ইনষ্টা ইষ্টাগ্ৰামত ৰিলবোৰ চোৱাই যায় ত' সেই অলপ সময় যি বহু-বহু পাছত দেখো আ আধা ঘন্টা এক ঘণ্টা কেতিয়াবাতটো দুই ঘণ্টা তিনি ঘন্টা কেতিয়া হৈ যায় মানে গুচি যাই গমেই নাপাওঁ
উম মোৰো একে কাহিনী দে আৰু সেই সময়তো মানে ক'ত গ'ল গমেই নাপাওঁ যেন কোনোবাই চুৰি কৰি লৈ গ'ল নেকি কিবা এনেকুৱাহে লাগে।
সজাগ হৈ মানে আৰু ক'ব গ'লে তাৰ পিছত আমি আহ কয় সময় নাই সময় নাই বুলি।
অ' কিন্তু সত্যটো কি জানো নাই সময় একেবাৰে সকলোৰে একেই কিন্তু কেৱল আমি কেনেকৈ ব্যৱহাৰ কৰো সেইটোয়ে পাৰ্থক্য কাৰনে।
সেইটো হয় বাৰু তই লক্ষ্য কৰিছ নে বাৰু আহ আগতে আমি মানে বৰ হলে বাহিৰলৈ ওলাই গৈছিলো। খেল ধেমালি কৰিছিলো ধৰ বন্ধু বান্ধৱীৰ লগত। কথা পাতিছিলো সময় কথা সময় কটাইছিলো।
উম।
কিন্তু সময়ৰ খবৰে নাথাকিছিল তেতিয়া স
অ' হয় দে তেতিয়া সময় অনুভৱ কৈছিল দেই কিন্তু এতিয়া চাওঁতে লাগে সকলোৰে হাতত ফোন আছে কিন্তু সময় অনুভৱ নোহোৱা হৈ গৈছে ন।
উম সেইটোয়েতো আজিকালি সময় কাৰো নাই। মানে মই এটা কথা ভাবো ধৰ উম। আগতে আমি কম উ কম জানিছিলো। আহ কিন্তু বেছি জীয়াইছিলো কব গলে। আৰু এতিয়া আমি বেছি জানো কিন্তু কম জীয়াই আছো যেন লাগে। এতিয়া।
অ' এইটো বহুত গভীৰৰ কথা কলি তই হয় আগতে সৰু সৰু বস্তুৱ সুখ আছিল বৰু কুন খেল। বন্ধুৰ লগত আহি। সেইবোৰেই দিনটো মানে ভৰাই দিছিল আৰু।
অ' এ ঠিক কছা মানে। আগৰ দিনবোৰতো বেলেগে আছিল ক'ব গলে।
বহুত বহুত বেলেগ।
উম। অ' এতিয়া সেই একেদিনটো ভৰি থাকিলেও কিবা খালি খালি লাগে ন।
উম। খালি খালি লাগে কাৰণ আমি চোৱা আমি চা একেলগে বহু বস্তু কৰি আছো হয় নহয়। কিন্তু কোনো এটাত মনত মন্দিৰ নাথাকো। এইটোৰ পিছত সেইটো এইটোৰ পিছত এইটো যদি কিবা এটা কৰিছো আকৌ বেলেগ এটা মাথা মানে আহিয়েই যায়। মনটো মানে চিটিকি থাকে আৰু য'ত ত'ত মানে। ইটো কৰো ইটো কৰো এনেকুৱা খোজ খোজাই থাকে।
সেইটো হয় বাৰু মানে এটাাত এটা কামতে মন দি নাথাকো আমি। অ' তই কেতিয়াবা ভাবিছ নে? আহ যদি আমি এই নষ্ট হোৱা সময়খিনি সলনি কৰি কিবা ভাল কামত লগালোহেঁতেন।
উম এ ভাবিছিলো দে কিন্তু বাস্তৱত সহজ নহয় যে। সময় গ'ল মানে গ'লেই বুলি কয় ন। সেইটোৱে সঁচাকৈয়ে লাগে কিন্তু দেই।
উম হয় দেই মানে আৰু মই এটা কথাও অনুভৱ কৰো অ'। আমি সময় কেইটায়াও ধৰি ৰাখিব নোৱাৰি নোৱাৰো। উম কিন্তু। কিন্তু আমি নিজৰ অভ্যাসৰ জৰিয়তে আহ ইয়াক ভাল বা বেয়া কৰি ল'ব। পাৰু ন।
উম অ' একদম কাৰণ সময় নিজে ভাল বা বেয়া নহয়। আমি যি কৰো সেইটোৱে ইয়াক মূল্য দিয়ে বুলি মই ভাবো
অ' সেইটো হয় বাৰু একদম দেই একদম আহ। আৰু ক'ব গলেতো। অ' সময় নিজে ভাল বা বেয়া নহয়। আমি যি নিজে আমি যি কৰো সেইটোৱে ইয়াক মূল্য দিয়ে ন।
উম উম উম এইটোৱেই মানে কি ক'ম আৰু আমি। আমি মানে সকলোৱে মানে কি যদি ভাল কাম মানে সময়খিনি ভাল কামত যদি ব্যৱহাৰ কৰো। তই কেতিয়াবা সেই অনুভৱ পাইছ নে? দিনটো শেষ হোৱাৰ পাছত ভাবি থকা আজি মই কি কৰিলো।
বহুত বাৰ দেই মানে আৰু তেতিয়া অলপ মানে অস্বস্তি লাগে যেন কিবা গুৰুত্বপূৰ্ণ বস্তু হাতৰ পৰা সৰি গ'ল বুলি ভাবো।
অ' এই সেইটয়ে ময়ো সেইটোৱে অনুভৱ কৰো আৰু সেইবাবে কেতিয়াও ভাবো মানে অনন্ত এদিনত কিবা এটা কাম থাকিব লাগে। যিটো মনত থাকি যায় আৰু।
উম। আহ ঠিক কথা দেই মানে ধৰ সেয়া ডাঙৰ কাম হবই লাগিব বুলি কথা নাই। সৰু কিবা এটা হলেও চলি যায় দেচো আৰু আৰু আহ কিতাপৰ দুই এটা পৃষ্ঠা বা নতুন কিবা শিকা বা কাৰোবাক সহায়
হয় হয় কাৰণ সময় গুচি যায় কিন্তু আমাৰ কৰ্ম হল চিন থাকি নাই থা কি মানে যায় বুলি ক'ম নাযায় বুলিও ক'ম এতিয়া।
উ কব গলে সময় নদীৰ সোতৰ দৰেও। আৰু সেইটোৱে বুলি কয় ন সময় নদ সোতৰ দৰে ত' আগলৈ গৈ থাকে পিছলৈ ঘূৰি নাহে সেইটোয়ে আৰু তই এটা কথা কচোন অ'। আমিতো সকলোৱে সন্মানক অ' সময় সন্মান কৰা বুলি ভ ডাঙৰে কয় ন। ত কিন্তু আমি সঁচাকৈ বুজো বুজোনে সেই কথাবোৰ।
মানে কেতিয়া সেইটো আমি যদি ভালকে যদি চাও মানে যদি ভাল ভাল কামত যদি ব্যৱহাৰ কৰো দেই
অ'। তেতিয়া কিন্তু আমি বুজো কিন্তু মানি চলাটো কঠিন কিন্তু আমাৰ বাবে। কাৰণ মনটো সহজ যে মানে বিচলিত হৈ যায় আমাৰ।
হয় বাৰু। আৰু মই এটা কথা শুনিছিলো। মানে সৰুোতে দেই উম। সময়ক নষ্ট কৰা মানে জীৱনৰ এটা অংশ নষ্ট কৰা। তই মানে তোৰ এতিয়া কিবা এটা তই কৰিব বিচাৰ সেইটো কামটো যদি তই ঠিক ভাবে সফল ভাবে তই নকৰ।
উম।
তাৰ তই বিচৰা ধৰণে তই সেই আৰু তাৰ প্ৰিপচনো নকৰি যদি তই সেইটো পৰীক্ষাটো দিবলৈ যাও তো দইে তাৰ সফলতো নাপ নাপ তই যেনেদৰে বিচাৰিছিলি তেনেদৰেতটো নাপা নাপালিল ন নাপাাৱ তেন্তে আহ তেতিয়া তোৰ নিজৰে মনতটো বেয়া লাগিব যে যদি এনেকুৱা কৰাহেঁতেন এনেকুৱা কৰাহেঁতেন সময়তটো নষ্ট নকৰিলেও হয় যদি ত মানে এই কথাবোৰ এতিয়া মানে বহুত ভালদৰে বুজি পাও সেইটো
উম উম অ হয় মানে চা আৰু আটাইতকৈ ডাঙৰ ফেক্টৰটো হ'ল সময় লৈ নাথাকে কাৰো বাবোবে হয় ন নহয় আমি এটা মানে এতিয়া চ আমি কৰিম কৰিম কৰিম কৰিম বুলি ভাবি থাকিলে সময় এতিয়া পাই ৰৈ যে গমেই নাপ কিবা এটা এতিয়া কৰিব এ দে পিছত কৰিম দে থৈ দিক হা তাৰপিছত এ টাইম আছে দে আমি এইটো পিছত কৰিম এনেকুৱা মানে লাষ্টতত মানে সময় নহয় যে লাষ্টত মানে সেইখিনি মানে এতিয়া কিবা এটা ধৰা আছে এ এ তই ধৰ এচাইনমেন্ট হ প্ৰজেক্ এটাই হওক মানে জমা দিব লাগে হা তোৰ কৰবাত ইউনিভাৰ্চিটি হওক বা কৰবাত হওক বা কৰবাত আৰু তই তাতকে কৰিম কৰিম বুলি আৰু ভাবি থকা পিছত যেতিয়া সময় লাষ্টত নোহোৱা হৈ যায় তেতিয়া আমি মানে বুজি পাওঁ আৰু বোলে
সেইটো মানে সময় ৰৈ নাথাকে কাৰোব
ঠিকেই মানে ধনী গ শিক্ষিত অকিত সকলোৰে দিনটো চৌবিশ ঘন্টাই কিন্তু সেই চৌবিশ ঘন্টা কেনেকৈ মানে ব্যৱহাৰ কৰা হয় সেইটোৱে মানুহক বেলেগ কৰি তোলে আৰু আৰু মানুহৰ কিন্তু বাৰু আহ সেনেকে আৰু
সেইটো ঠিক কৈছ ন মানে মানে চৌবিশ ঘন্টাটো কোনে কেনেদৰে মানে ব্যৱহাৰ কৰিব পাৰে সেইটোহে তেওঁলোকে কথা ধৰ আজি এই কথা পাতি এতি অলপ মনটো গভীৰো হ'ল কো ভালো লাগিল মানে এতিয়া ধৰা মোৰ অলপ সময় ওলাল সময় হল বাবে মই তোক ফোন কৰিলো তেনেকুৱা ধৰ ধৰচোন মানে আৰু চৌবিশ ঘন্টাটোতে যে নিজৰ কামতে বিয়স্ত হৈ থাকিব লাগিব সেইটো কথা নহয় মানে অলপমান ভাল লগা কাম বোৰো কৰিব লাগে দেচোন নিজৰ যাতে মানে নিজৰ মনতটো অলপ পাতল হওঁক এনে ম যদি বুজা লৈ থাকো এইটোও নহয় ন
উম এতিয়া কেনেকুৱা লাগিছে যেন অলপ সময়ৰ বাবে ৰৈ গৈ ৰৈ নিজৰ জীৱন চাই ললো ত
তাকে ঠিক আছে এতিয়া ৰাখো ফোনটো কিন্তু মানে কথাটো মনত ৰাখিবি মানে তয়ো যে সময়ক ধৰি ধৰিতো ৰাখিব নোৱাৰি ন কিন্তু আমি উম এই সময়তটো আমি ভালকৈ জীয়াই ৰাখিব পাৰো
উম হয় সেইটোোৱে আছো কথা দে হ'ব দে
ঠিক আছে